দে।
সেই কিবা দেখাইছে আহ
তই তোৰ ম বহুত বেয়া আহিছ দেই, ত মাতো বহুত বেয়া আহছে। অ অ আছে কেনেকে আহে জানা নে মাতটো? একদম ভূতৰ দৰে আহে মাজে মাজে যে একদম মানে এ এ এনেকে ভুতৰ দৰে আহে আহ ক এতিয়া এই যে এই যে কিছুমান মানুহ যে ভূতক মাটি যে কথা পাতিব পাৰে। কেনেকে শুনাব পাৰি সেনে সেনখনে শুনা পাৰিম।
মই আৰু কনা পিনে গুচি গৈছিলো। তই যে কাণ ফুটাইছিলে কেইবাৰ ফুটাইছিলি নো?
মই এ একদম যে ওচৰত যে ফুটাইছিলো যে‌ কিন্তু একবাৰ ফুটালো হা ঠাণ্ডা দিন আছিলে এতিয়া জানুৱাৰী মান আছিল চাগে। জানুৱাৰী ফেব্ৰুৱাৰী মান আছিল হা।
হা।
অ', অ', ফেব্ৰুৱাৰী মান আছিল তেতিয়া মানে কি সেইটো অ', এ, নহয় বাৰু এ নৱেম্বৰ, নৱেম্বৰ মান আছিল চগে নাজানো দেই ঠাণ্ডা দিনেই আছিল আৰু অলপ অলপ তেয়া তল কতাই কিনে চ কছ ম ৰি ইমান চৰিছে অ', বোলো তোৰ বহুতে কৈছে নানে ভাল লাগি য ফেশচনে ম বোলো এ যাহ ওলাই দিও যাহ আকৌ ওলাই দিলো। ওলাই দি কিনে তাৰ পিছত আৰু ফুটাইছো। দয়া হয় কিন্তু অলপমান দূৰত মানে আমাৰ আমাৰ ইহঁতৰ যে আছে।
উম, উম, উম।
তাৰপিছত সেইটো ভাল হ'ল এতিয়া সেইটো পিন্ধি আছো তাৰপিছত আৰু এটা ফুটালো মই হ'ল এক দুইমাহ মান হ'ল।
মনে যে চিন্তা আছে।
তিনিটা আছে মোৰ।
ছয়টা।
আ যে মোৰ সেই এটা যে ফুটা এইবাৰ যোনটো ফুট
আৰু, আৰু মানে সেই তাৰ হাত খন ইমান ভাল একদম একোৱে নহয় একদম বি মোৰটো নিবিষায়ে। মেট খুত কথা কৈছো বিশালে হয় নেকি এনেই অলপ চেৰেংগে যায় কিন্তু ইমান নিবিষায়।
মই সেই কৰিম ৰ' এইবাৰ যাই কিনে নহলে ফুটাই আ নিম ৰ মোৰ জানানে মই জাতত ফুটাইছো মানে আমাৰ ঘৰৰে হয় দেচোন। তাইও তাইৰ মানে আ চে হেৰি সে আছে পাৰ্লাৰে আছে। হ'লে মানে এ হলে তাই তাত ফুটাইছো চবে কয় হাত খন ভাল হাত খ ভাল মোৰ হ'লে এতিয়া মোৰ তটো চাগে নাৰ্ভতে পছে নেকি আজি একমাহ মানে হৈ গ'ল ভালে হোৱা নাই এখন কান।
চাকে তটো টেঙা চেঙা খাইছে হ'বাই।
কি কৰোঁ মই এতিয়া তাকে ভাবি আছোঁ পিছফালে পিছফালে পুৰা লোতুমা বান্ধি আছে কি ঔষধ এই ফুলি থাকে যে বাদাম বা বুটৰ নিচিনা হৈ থাকে যে অলপ অলপ মানে মানে সেই পঁচা নাই মানে তেজ উলা নিচিনা নিচিনা হৈ আছে
অ ক পচা নহয় হে
অ হি মানে তেজ ওলাইছিল তেজ ওলাই মাজে মাজে জে
অ এইটো টো মোৰ এজনী লগৰীৰো হৈছিলো ৰ তাইৰ মানে তাইও মোৰ লগতে কান ফুটাইছিল অলপমান ওপৰত তাই তো বহুত ভালে মানে ছি এতিয়াও ভাল হোৱা নাই নেকি নে হৈছে হপায় কিয় বা ভাল কি কৰিবি জানা নিমখ পানী লগাব লাগে মই ভিডিঅ' এটাত দেখছিলো মানে পানীটো অলপমান কিবা গৰম কৰি কিনে নেকি সেনেকে পানী আৰু নিমখ মিলাই কিনে আৰু হাতেদি চুই থাকিব নেলাগে এনে পুৰা এনেকে স্প্ৰে মাৰি দিলি নিমখ অ নিমখ পানী এনেকে লগা
নজ্বলিব জ্বল জ্বলবচোন
নজ্বলে
মোৰ এই লেফট ৰাইটৰ কাণখন ঠিকে আছে ৰাইটৰ কাণখন মানে পুৰা ভালকে পিন্ধিবই পাৰি কাণ ফুলি হা কিন্তু এইখন লেফ্টৰ খন নৰি লেফটৰ খন মানে পুৰা হে হৈছে বিষাই ইটানো
কন থাকে যে তাতে যাই কিনে এটা ক্ৰীম এটা সুধবি ত মই আছিল ৰ কবাত চাগে কৰি থছো সেইটো ক্ৰিমটো লগালি ভাল হয় বুলে
চাবিচোন নহ'লে তাত আছে যদি মোক ফটো মাৰি দিবি মই গমে নাপাওঁ মোক তেল তেল হালধি সেনেকা লগাই দি আছে
সেই নাই নেকি ডা ডাঙৰটোৱে নাযায় নেকি তাতে দোকানত যায় কিনে সেতে দিয়ে তো সোনকালে ভাল হ'ব
চাম ৰ তেতিয়াহতে তোৰতো আছে নেকি আছে আছে যদি দিবিচোন মোক তই মোক
মই চাম ৰ মই চাগে এনেকে আ গেলাৰীত
উম চাই কিনে মোক দাবিচোন মই ইমান হে পাইছোঁ দিগদাৰ পাইছোঁ জান না
গম পাইছোঁ বৰ অশান্তি আৰু ঠাণ্ডা দিন ফু ঠাণ্ডা কালি বিষাই মষ্ট ঠাণ্ডা দিনত ফুটা
নাই মই ঠাণ্ডা দিনত ফুটা নাই মই কিটানু ফুটালো বা মে মানত ফোতালো নকি
উম মোক কান খান ফুটাব হে লাগব আৰু ফু তাম
বাপ কেইটা ফুতা কৰ হু হু মোৰ আৰু মই নৰো মোৰ আৰু লতিটো সৰু নে হলেও পাৰি ওপৰত পাৰিম
ম তল তলৰ লতিটো
উম অহ
তলৰ লতিটো অ অ অ ত সেইখিনি ন সৰু গম পাইছো দে
মোৰ মাংস নাই তাতে
একো নহয় দে ওপৰত
সেইটো ওপৰতে ফুতে যাম
এইটো ভাল বুলি এ তোৱে ভাল আও নাই আৰু মই ওপৰত ফুটাৰ মাথা মৰচো আ হু হু
উম
হুম
ওফ ইমান গৰম উঠিছে
এ দিছিলো যে চি ঠি নহয় সেই পঠাই ছবিখন যে পঠাইছিলো সেইটোৱে মোৰ লগ নহয় মোৰ নহয় এই মোৰ লগৰজনীৰ তাই সেনেকা আহি আছে
মই যে মই যে প্ৰথম প্ৰথম যে ন নম্বৰ এটা যে দিছিলো আপ
এ তাই কৰছো কৰছো তাই এডো কৰিছে এ হৈছে তাই কৰিছে সেয়ও কৰিছে তাইক লৈছে তাতে
গম পাইচ তাইক সোধব দিবি
তাই সুধব আহিছে জৰে এই ছেচ
হে হে হে
তাই দিছিল চিটিয় পঠাইছিল তাই নিদিলাই মানে মেচেছ দিয়াই নাই উম চাওঁ চোৱাই নাই
উম
ইমান দেৰিকে চাব গধূলি কেইটামানত বাজ দিয়া আছিল চাৰিটা নে চাৰে চাৰিটা মানত এ নহয় দে তিনটা মানতে দিয়া আছিল
সে কিবা কিবা কাম চাম কৰি থাকে বাহিৰত
উম, - উ -উ -উ, হ'লও আৰু ইমান ঘন্টা এনেকা নে মোবাইলটো নাচাকা আচ,
আৰু চাগে বহুত সেই আহি থাকে মানুহৰ চিঠি।
উম, হব পাৰে। তে,
উম, সেয়ে হ'ব আৰু কি হব।
কিন্তু নতুনকে তাই তাত আহিছে আৰু চকলেত আহিছে আৰু নতুনকে তাই তাত।
তোৰ হাতত চকলেতে এটা আছিল। অ', তো- তোৰ - মোৰ একে হ'ব দে।
তাই সেই পাঁচটা কৰিল, আৰু নতুনকে পাঁচটা, পাইছে।
ঠিকেই আছে দিয়া।
বাকী এতিয়া আৰু,
কৃষ্ণ, এ, আৰু কিমান নো বহি থাকিম।
উম, যাগৈ বিচনাত জা।
অৱা, আৰু পাঁচ মাহ মান পিছত পৰীক্ষা।
এ, তই এইমাখা মনত পেলাই নাথাকিবি এ,
এই মখা কি মনত পেলে থাকা?
এ, ৰ 'মোৰ চৌব্বিশ ঘন্টা এইটোৱে, মোৰ চৌব্বিশ অ, ঘন্টা এইটোয়ে মাথাত চলি থাকে। পৰীক্ষা- পৰীক্ষা -পৰীক্ষা পৰীক্ষা গা - ছা গৰম উঠি যায়।
হবই দেচোন চিন্তা বহি বহি। বল পিতকি - পিতকি । আৰু টোপনি মাৰি- মাৰি শ্ৰোতা।
মোক বুজাই দি আছিলি কিয়?
সেহে।
উহহু -উহুও
অহ, চলি মানক দেখি মোকোএটা চলি লাগা হল।
তই দি জন্ম দি।
অ' মায়ে নাই-নাই।
সেই লগত
মানে এই যে আমাৰ যে গাঁৱৰ যে কেইটামান আপা যে ধৰা খাইছি।
অহ-অহ-অহ-অহ গম পাও ৰ অ',
অ', আমাৰ এই দুই নম্বৰী গীতাক যে আপিটো। এ আ তাইৰেই আগৰ ত গাঁওঁত যে কৰিছিল দুটাই লিলিমাই এটা যে আছে যে, আমাৰ যে অ' এই যে আমি যে গাঁৱত যে যাও যে যাৰ ঘৰত যাওঁ থাকিব কাৰণে তাৰ যে লাগা লাগি সি ঘৰতে নাই।
অ' গম পাইছো দে বি-বি, বই দি যায় দে নামটো এ
ক তেছ
অভ
হা,
অৰণ্য জংঘল-জংঘল অৰণ্য।
অ',
অৰন্য অ অৰন্য অ টোৰ ব অহ সেয়ে অৰন্য হাবি।
ইমান দম নহ সিহঁতে গাঁৱৰ পৰা গুৱাহাটীত আহে।
উ
উ পিছে আজিকালি চলি। আছা নে নাই। মই বোলো তই হোৱাতচ এপত বোলে মুখেদি মাকছাত দিয়া নাই কিবা হ'ল।
দিছোচোন তই শুনা পা নাই হপাই।
এতিয়া আহিছ দেই অ বোলো হাতে স ইমান দূৰৰ পৰা আমাৰ এতে আহচোন।
পৰা ইমান ফুৰিব আহে।
অ, মই এই লঘু পাইছোঁ ৰ এটা এই যে আমাৰ যে মা নিজে মাৰি
অ'
তোৰযে খদ খদি দি যে নাম যায়।
খ দি।
এ খ খ খ তোৰ যোনটো তোৰ যোনটো আখৰ
হয় দি যায় কোনটোা এ এ এ হেল্ল'ছ তই মোক ক দিবা
ৰচন একচ
আহ